হেল্ল'?
শুনিছোঁ-শুনিছোঁ।
অ', কি কৰিছানো?
এনেই আছোঁ ৰ'বা, তুমি?
ময়ো এনেই আছোঁ। অ
অ'।
চাহ খালা নে?
খালোঁ-খালোঁ।
অ', পঢ়া নাই?
আ হা।
অ'। উম, তুমি মো ফ্ৰী আছানে?
আছোঁ-আছোঁ-আছোঁ, কোৱা।
আমি অলপ মানে বজাৰৰ বিষয়ে কথা পাতোঁ।
উম, বজাৰ? ভাল। এনে তুমি বজাৰ কৰি পাইছা নে নাই এতিয়ালৈকে?
মই বাৰু দোকানত গৈ পাইছো চবজি আনিও পাইছো কেতিয়াবা
হয়।
এ এনেকে আৰু তুমি কৰি পাইছানে?
ময়ো কৰি পাইছো নকৰা নহয় কৰিছো
অ এতিয়াতো আমি দুটা বজাৰ কৰিব পাৰো হয়নে এটা অনলাইন এটা অফলাইন আজিকালিতো এতিয়া আমি অনলাইনতো বজাৰ কৰিব পাৰো হয়নে
হয় হয়
যি লাগে আমি অৰ্ডাৰ দিলেই চব পাই যাওঁ ঘৰত আহি দিয়েই থৈ যায় আমাক। আৰু মানে তে তিয়া কি হয় আৰু যেতিয়া আমি মানে অৰ্ডাৰ দি পেলাই বস্তুটো আনো তাতে পিছত মানে এন কোৱা হয় আমি যিটো মানে যিটো বস্তু বিচাৰো মানে মানে কিছুমান বস্তু ভাল নাহে যেতিয়া আমি নিজে গৈ পেলাই চাই আনো বজাৰত ত' তেতিয়া মানে আমি ভাল বস্তু সদায় চাই মেলি আনিব পাৰো হয় নে অ তেতিয়া যে আমাৰ কাৰণেই ভাল আৰু যে ভাল বস্তু আনো আমি আহ যিহেতু
হয় হয়
অনলাইনত কিছুমান আমি কাপোৰেই কিনো বা অ কাপোৰে হওক বা যিকোনো বস্তুৱে হওক অনলাইনৰ পৰা আমি মানে সুবিধা বহুতেই হৈছে বাৰু এতিয়া অ আমি ঘৰত বহি আমি বজাৰ কৰিব পাৰো হয়নে এতিয়া কিছুমান আমি কেতিয়াবা কাপোৰ চাপোৰে কিনিব লগা হয় ত কাপোৰতো কিনাৰ পিছত কি হৈ যায় আহ কেতিয়াবা আমি মানে ফটোখনত আমি দীঘল দেখা পাও কিন্তু অৰ্ডাৰ দিয়াৰ পাছত আহি যায় ছুটি হয়নে
হয় হয়
অ আমি কি আমি তাক কাপোৰ কিনিব হ'লে আমি তাত চাইজ দিব লাগে তো সেই চাইজটোতো আমি দিয়েই দিও কি তথাপিও চাইজ দিয়াৰ পিছতো কেতিয়াবা কি হৈ যায় কেতিয়াবা সৰু হৈ যায় বা কেতিয়াবা ডাঙৰ হৈ যায় বা কেতিয়াবা এ এ মানে স সৰু হৈ যায় কেতিয়াবা দীঘল হৈ যায়
হয় হয়
সেই ঠিক তেনেক কে আৰু
উম ঠিকেই কৈছা আজি কালিতো উ নে আজিকালি কিবা এটা ধৰা খোৱা বস্তু মানে ধৰা আজিকালি খোৱা বস্তু মানে লগা হ'ল ত আজি কালি অনলাইনে অৰ্ডাৰ দিয়া যায়
উম
আৰু দম এইদম বজাৰ যদিও ক'ব লগা যায় মানে কি আৰু বজাৰ চজাৰ এনেতো নে গাঁৱৰ যিবিলাকে গাঁৱৰ গাঁৱৰতো মানে ধৰা আমিতো এইটো চহৰ চহৰতো মানে প্ৰত্যেক দিনাই বজাৰ বহে যি সদা- সদায়তো বজাৰ বহা দেখা যায় কিন্তু গাঁৱতো গাঁৱৰবিলাক এলেকা যেনেকা আহ বজাৰত ধৰা ভাগ থাকে সাপ্তাহিক বজাৰ ধৰা কেতিয়াবা সেনেকোৱা বজাৰো থাকে সপ্তাহৰ মূৰত এদিন এদিন বহে বা গাওঁ গাওঁ এলেকাত মানে ধৰা সপ্তাহৰ মূৰত এদিন বা দুদিন বহে তাতে মানে ধৰা সকলো প্ৰকাৰৰ মানে মানে সেই দুদিনৰ গোটেইখিনি বজাৰো আৰু সপ্তাহৰ মাজৰে এদিন বজাৰ বহে গাঁৱৰ যিমান যি যি আছে আৰু ধৰা। হাঁহ পাৰ যিমানে যি মানে নিজৰ ধৰা খেতিত বা। তাৰপিছত যি যি উপৎাদিত সামগ্ৰী সেইবিলাকে সেই বজাৰত লৈ আনে। লৈ অনাৰ ফলত উ বিক্ৰী কৰে
উম
গোটেইখিনিয়ে আৰু গোটেইখিনিয়ে মানে সাপ্তাহিক মানে এদিনত মানে গোটেইখিনি মানে বজাৰতে আৰু বহো আৰু মানে এলেকা বা অলপমান ঠাই লৈ লৈ পিনে
হয় যেনে সপ্তাহত কেতিয়াবা এদিন দুদিন আকৌ কেতিয়াবা আবেলি গধূলি বজাৰ থাকে কিছুমান সৰু সৰু গাওঁৰ কিছুমান সৰু সৰু চখ থাকে তো সেই চখ বুৰত অ মানে আবেলি বজাৰ বহে
হয় হয় হয়
অ তেনেকে আৰু বিভিন্ন ধৰণৰ আমি এতিয়া ঘৰৰ পৰা কেতিয়াবা ওলাই যাও। আমাৰ গাঁৱত গাঁৱলীয়া জেগাবোৰত। গাঁৱলীয়া অঞ্চলত ডাঙৰকে কেতিয়া ডাঙৰকে বজাৰতোত এদিন বা সপ্তাহত দুদিনে বহে। আৰু এনে সৰু সৰু সৰু সৰু মানে বজাৰ বোৰ যেনেকুৱা আমাৰ। গাঁৱৰ মাজত সৰু সৰু চখ থাকে তাতে। তাতে আমি আবেলি আবেলি কেতিয়াবা লাগিলে বজাৰ কৰিব পাৰো সৰু সুৰাকে বজাৰ বহে। তেনেকে আৰু। কহ আমাৰ এই গুৱাহাটী চহৰত ক'ব গ'লে সুবিধা বহুতে আছে অদাৰ দিলে আমি। চবজিও পাওঁ হয় নে কিছুমান অ চবজি। চবজিৱলা বিলাকে চব্জি লৈও আহে ঘৰতে আমি। কিনিব পাৰোঁ তেতিয়া কিন্তু গাঁওত সেইটো সুবিধা নাই। টো গাঁৱত আকৌ আমি নিজে যাব লাগে বজাৰলৈকে হয়নে। কিনি আনিব লাগে কিন্তু আমাক। টাউন গুৱাহাটী চহৰ টাউনত মানে অলপ সেইটো কাৰণে ভাল আৰু। তেনেকেই আৰু এতিয়া বজাৰ বুলি ক'লে এতিয়া। সেই আৰু যে আমি অ আমি সহজ। মানে এনেকুৱা হৈ গৈছে মানুহবোৰ মানে এলেহুৱা হৈ পৰিছে দিনে দিনে হয়নে। যে মানুহে ঘৰৰ ঘৰত বহিয়ে চব খিনি কৰিব পাৰে বোলে কাৰোবাৰ জন্মদিনে আহিলে আজি। আহোতে কাৰোবাক ফোন কৰি পেলাই অৰ্ডাৰ দি দিলে যে অমুকটো টাইমত অমুকটো সময়ত। আমাক কেক এটা লাগে হয় নে তেনেকে ঘৰতে আহে যে কিন্তু। কিছুমান এনেকুৱা মানুহো থাকে যে আমি ঘৰতে ঘৰতে এটা কেক বনাও বা। অ কিবা কৰো ঘৰতে হেৰি কৰো কিন্তু আজিকালি। সেইবোৰ নোহোৱা হৈ গৈছে আমি চবে। অ চব অনলাইনকে হেৰি কৰোঁ আশা কৰোঁ হয়নে।
অ হয় হয় দে হয় সেইটো হয় ঠিকেই কৈছে মানে। ধৰা।
অনলাইন বহি বহি ধৰা কেতিয়া মানে অনলাইন বজাৰ কেতিয়া মানে ধৰা। সেই কৰিলা তুমি বজাৰ কৰিলা মানে সেই বস্তু তুমি মানে যেতিয়া তুমি মানে। বজাৰ বজাৰ এখনত যোৱা বজাৰখনত গ'লে নিজৰ পচন্দ নোৱাৰি বা কাপোৰ। শুচ চাই পিনে। তুমি সেই বজাৰ মানে কাপোৰতো ল'ব পাৰা ভাল লাগে আৰু পচন্দ হয়। উম।
কেতিয়াবা আকৌ এনেকে অনলাইনত কাপোৰ কিনাৰ পিছত কি হৈ যায়। অ আমাৰ মানে পচন্দ মানে যেতিয়া আমি ফটোত দেখা পাওঁ অনলাইন। অৰ্ডাৰ দিয়াতে। তেতিয়া আমি হয়তো‌ কেতিয়াবা কালাৰটো বেলেগ দেখা পাওঁ কিন্তু আহি যোৱাৰ পিছত কিন্তু কালাৰটো ৰংটো বেলেগ হৈ যায় হয়নে।
হয় হয়।
ৰং বেলেগ হৈ যায় কেতিয়াবা কেতিয়াবা ও কেতিয়াবা আকৌ কৰ'বাত আ ম কেতিয়াবা ফুটা থাকে কিবা থাকে তেনে আমি। পুতুককে ঘুৰাই দিব নোৱাৰো কিছুমান বহুত বহুত ভেজাল আহে হয়নে।
হয় হয় জহুছা।
উম। কে আৰুম। এতিয়া চাবা কেতিয়াবা আমাৰ ঘৰত বনাবই মন নগ'ল খাব কাৰণে পুতোক কে আমি এনেকে চুইগে থাকে জমেট থাকে ত খোৱাও আমি অৰ্ডাৰ দিব বাৰো হয় নে ঘৰত আহি দিয়েই থৈ যায়। তাৰ ফলত মানে মানুহবোৰ কি হৈছে বহুত মানে এলেহুৱা হৈ পৰিছে মানে এনকুৱা হৈ গৈছে যে এইটো নকৰিলেও হব হয়নে? কিন্তু আগ- আগৰ দিনৰ মানুহৰ মানে আগৰ দিনত এতিয়া মানে এতিয়াৰ যুগটো অলপ বেছি বেলেগ হৈছে। আগৰ দিনৰ মানুহৰ মানে এনকুৱা আছিলে যে আমি এইটো নকৰিলে নহবই কৰিবই লাগিব। সেই তেনেকে মানুহবোৰে কামে কাজে লাগি আছিল আৰু মানুহৰ স্বাস্থ্যটোও ঠিকে আছিলে। ত এতিয়া মানুহবোৰ যিমান এলেহুৱা হৈ গৈছে মানুহৰ স্বাস্থ্য বোৰ বেয়া হৈ হৈ যায় আছে হয়নে?
হয়
আজিকালি মানুহৰ বেমাৰ আজাৰবোৰো বহুত বেছি হৈ গৈছে মানে আজিকালি পৰিশ্ৰমতটো নোহোৱা হৈছে। আগৰ মানুহে ৰাতিপুৱা শুই উঠি মানুহে অ এনেই মানে খোজ কাঢ়িব যায়, দৌৰিব যায় মানে ৰাতিপুৱা হেৰিটো লয় হয়নে? কিন্তু এতিয়া কি হৈছে চবে ইমান দেৰিলেকে শুই থ শুই থাকে। তৌ তাৰ ফলত মানে মানুহৰ দেহাবোৰ বেয়া হ'ব ধৰিছে।
ঙ কাৰণ এতিয়াতো মানে মোবাইলটো যদি অনবৰতে এনেকৈ মানে ধৰা চোৱা যায় মানে চকুৰ লচ মীয় মানে দেহতোও বহুত খেতি কৰক কৰে আৰু।
হয়। এতিয়া চবে মানে কি আৰু ঘৰতে থাকে ঘৰতে মোবাইল চাই থাকে। বা এনে থাকিলে কিবা কাম নাথাকিলে মোবাইল চাব বা কিবা কৰবাহ কিন্তু আগৰ দিনৰ মানুহৰ মানে এনেকুৱা আছিলে যে এতিয়া আমাৰ কাম নাই এতিয়া আমি অলপ বা বেলেগ কাম কৰে কিছুমান তাঁতশাল বোৱে। এ কিছুমানে কিমান কিবা বেলেগ
হয় হয়।
আজিকালি কি হয় কিছুমান মাক দেউতাকে ল'ৰা ছোৱালীক ঘৰৰ পৰা ওলাবই নিদিয়ে নহয় নে?
হয় হয় হয় সেইটোতো আজিকালিতো মানেটো খেলা ধোলা কৰিব নিদিয়ে বা ক'তো মানে যাব নিদিয়ে মানে ঘৰতে মানে ৰাখে আৰু। তোমাৰ মোবাইলটো দি ৰাখ- সেইতো বহুত খিনি খেতি খেতিয়ও কৰিলে খেতিয়ও মানে ক্ষতিও হয় বহুত খিনি এনকুৱা।
হয় হয়। কিন্তু আগৰ দিনৰ মানে মাক দেউতাক বোৰে ল'ৰা ছোৱালীগিলাকক ওলাব দিছিলে। যে বিহুৱে হওক বা কিবা আহিলে ফ মানে আবেলি টাইমত ফুৰিব যাব দিছিলে, ওলাব দিছিলে, খেলিব দিছিলে। বা তাফত ল'ৰা ছোৱালী বিলাকৰ মানে মগজু বিলাক সঠিকে থাকে হয়নে খেলা ধূলা কৰিব লাগে চব কৰিব লাগে কিন্তু আজিকালি কিছুমান মাক দেউতাকে কি কৰে অ যে ল'ৰাটোৱে বা ছোৱালীটোৱে বাহিৰ ওলাব নালাগে, বেলেগৰ ল'ৰা-ছোৱালী লগ হৈ পেলাই বেয়া হ'ব। কিবা হ'ব হয়নে, এইবোৰ আৰু বহুত কিবা কিবি কিন্তু কিছুমান মাক দেউতাকে এনেকুৱাও কৰে যে, ল'ৰা আমাৰ ল'ৰা-ছোৱালী পঢ়াত বহুত ভাল মানে কেতিয়াবা ৰিজাল্ট বহুত ভাল কৰি দিয়ে হয়নে, তাৰ ফলত মাক দেউতাকে- কি কৰে আমাৰ ল'ৰা-ছোৱালীয়ে বহুত ৰিজাল্ট ভাল কৰিছে, আমি ফোন এটা মোবাইল ফোন এটাই কিনি দিওঁ। তো সেই মোবাইল ফোনটো কিনি দিয়াৰ পিছত ল'ৰা ছোৱালীটোক কিনা বা ছোৱালীটোক কি হয় এনি টাইম ফোনত গেম খেলিব বা ফোন চাব কিবা কৰব তাপিছত কি হৈ যায় ল'ৰা ছোৱালী পঢ়াত পঢ়া শুনাত বেয়া হৈ যায়। তাৰপিছত মাক দেউতাকে ভাবে যে মোবাইলটো দিব নেলাগিছিল কিন্তু আগতে দিয়ে দিয়ে কিন্তু সেই সেইটোৰ পৰাই হেৰি কৰিব নালাগে কেনেকে কিছুমান এটা হ এটা সৰু ভোলৰ কাৰ
উম ঠিকে কৈছা ছে ঠিক আছে দিয়া। পিছত আৰু আমি এদিন কথা পাতিম।